হেল্ল'।
অ', ভাই আছনে?
গুড ইভিনিং। আছোঁ, আছোঁ।
খবৰ পাতি ভাল নে।
খবৰ পাতি ভালে আছে তোৰ কেনে।
ত চলি আছো আৰু এই গাঁৱৰ পৰা হা,
ঘৰত এনে ক'ত?
ঘৰত নাই ঘৰত নাই গাঁৱৰ পৰা আহিলো মই চহৰত তাত মানে আহিছো পঢ়িবলে। গম পাইছা চাগে?
কে অকমান কোৱা শুনিছিলো বাৰু তোৰ কথা এনেকে।
তই পিছে গাঁৱতে নে
নাই নাই মইও ওলালোঁ মইও ওলালোঁ। গাঁৱত নাই বাৰু এতিয়া বৰ্তমান নাই।
হয় নেকি? মিছাকে কথা এটা হ'ল নহয়। ইয়াত অহাৰ আগতো ইয়াত অহাৰ আগতে দীঘলীয়া। উম। তাতহে মই বোলো পৰিয়ালটো লৈ পেলাই কাজিৰঙা যাওঁ। ত উম্। গোটেই মখা ওলাই পেলাই গ'লো কাজিৰঙা। উম। তই গৈছে নাই বাৰু আকৌ?
কাজিৰঙা এই জাষ্ট ৰিচেণ্টলী গৈছে।
গৈছ নেকি তই?
এ কেইদিনমান মানে কেইদিনমান মানে এক ডেৰ মাহ মান হৈছে নেকি।
আচ্ছা, অকলে নে আৰু কোনোবা গৈছিলে?
নাই নাই, দাদাহঁতৰ লগত গৈছিলো। দাদাহতৰ লগত মানে এই কাজীন চা
এ মামা নে খুৰা আছে যে তোৰ।
অ',
আহ, গম পালোঁ, গম পালোঁ। কাজিৰঙা মোকটো সঁচা ক'ব গলে বহুত ভাল লাগিল দেই। আগতে গৈছিলোঁ বাৰু মই কাজিৰঙা। তেতিয়া আৰু ভাল আছিলে কিন্তু এতিয়াওঁ ইমান বেয়া লগা নাই গছ-গছনি গোটেই। সেউজীয়া হৈ আছে গৰু চালোঁ। চ'ৰাই-চিৰিকটি। আৰু পশু আছিল বাৰু ভালে লাগিল বো ভালে। তই কেনেকুৱা পালি।
আমি তোৰ হেৰি কি বুলি কয়, জানুৱাৰী সময়ত গৈছিলো। তাৰপা জানুৱাৰী সময়ত গৈছিলোঁ ঠাণ্ডা আছিলে আৰু তেনেকে গলোঁ। তাপা বেছি জন্তু মানে নেদেখিলোঁ দেই আমি কিন্তু। তথাপিওঁ কেটামান অ'। এই হাতী আৰু এনেকে বাঘ দেখিলো বাৰু দূৰপা উচৰলে যাব নিদিলে বাৰু।
তেত' উঠিলি নে নাই তই উঠিব দিয়ে নে
হাতীত অ', হাতীত উঠিব দিয় অ', আমি এনেই যাওঁতে বাৰু আমি সেনেকে দুদিন গৈছিলো ন মানে ফুৰিব লাগ কাজ কা ভিতৰলৈকে অ', অ'। প্ৰথম অ', থকাকে গ'লো প্ৰথম দিনা আমি হাতী নিলেখাম আৰু হাতী চাফাৰী এনেকে কিবা কিবি ঠাই নিলে এৰা।
হয়।
তা এনেকে গ'লো আমি তাৰাপা এনেকে হেৰি খিনি দেখিলো আৰু প্ৰথম দিনা পঢ়ুৱে এনেকে অকণমান হেৰি চেৰি দেখুৱালে দূৰৰ পৰাই দেখুৱালে আৰু এনেকে দূৰবিন লৈ।
কাম কৰা মানুহ কিছু ভালে আছিল দেই তাত।
অ', অ', তাকে ন' সিহঁতৰহ ব্যৱহাৰ বা ভাল সিহঁতৰ।
সেইটো কাৰণে সটো কাৰ গোটেই জাৰ্ণিটো ভালে আছিল বাৰু। জ্ঞান তো আছে ন'। ভাল হয় যেনিবা।
বাকে লাগে। তাপা এনেকে গড় গড়
কৰে তোমেই মেন। ঘৰক খাবলৈ গৈছিলো তাৰ ঘৰ বলো পালো বাৰু মানে বিচাৰিবলগীয়া হ'ল পাৰছত জীপ ল গৈ আছো জীপত তাৰপিছত গাইজক পদক্ষেপ ৰখাই থাকিলে ত কি হ'ল তাৰ কাই গড় ওলাইছে চা বলে চালো ভাল লাগিল, চাই পেলাই
অ', অহ। আমি যাওঁতে
টেঙীয়া ঘৰ
ত আমি যাওঁতে আমি আমাৰ কৃষ্দিনা এনেকে জীপন নিছিলে হা আপা আমাৰ মানে ভাগ্য টো খুবেই ভাল আছিল নেকি মানে তেতিয়া মানে হেৰি গড়ৰ পোৱালি এটা আৰু এনেকে কেৰল নেকি মানে এনেকুৱা হেৰি এটা সহতৰ সৰু হেৰি টাইপ আৰু এনেকে জন্তু পাতি ৰাখে আৰু সৰু-সুৰা
দেখ ভাল কৰিছে চে
অ সেই সেই তেনেকাই তাত মানে ঘৰৰ পোৱালি ছোৱালী এইবোৰ এনেকে চাবলৈ পালো ওচৰৰ পৰা দেই
বাঁটোৰে ভাল আৰু
এইবোৰ তেনেকে খুৱাবলৈও দিলে কিবা কিবি এনেকে খোৱালো ভালেই লাগিলে দেই বহুত।
গম পাইছোঁ বাৰু অনু অনুভৱতটো ভালে হ'ব সেইটো
উম বঢ়িয়া আহ গাম্বি
তাত খোৱা বোৱাও বাৰু ভালে আছিল দেই আৰু গছ-গছনি কিন্তু পহু বিধৰ চালতেৱ মথা।
অ সেইটো হয় সেই পিনে
আৰু পুলি কিছুমানৰ পুলি কিছুমানো পাছতকৈ আমাক গাইডে কৰিব পাৰোঁ পুলিখিনি বোলে ঔষধ অ', ব্যৱহাৰ কাৰণে বোলে লৈ যায়। স দোকান ভাল হৈছে কাজিৰঙাখন
অ', অ', হয়। হয় বাৰু। নাই এইদম বিভিন্ন প্ৰকাৰৰ গছ গছনি থাকিবই মানে এনেকে এটা হেৰি খুলি থৈছে আৰু জন্তু পাতি সেইকাৰণে একদম ফুল একদম প্ৰাকৃতিকে হেৰি জেগা আৰু।
পিছে মই শুনিছিলো মাজতে চিকাৰিও বহুত ওলাইছিল বোলে কাজিৰঙাত
চিকাৰী ওলাইছিল দেই সেইটো সময়ত আমি সেইকেইদিন যোৱা সময়তো আমাক গাইডজনে এনেকে প্ৰায়ে কৈ আছিলে যে অকনমান এনেকে সাৱধান থাকিব মানে চিকাৰি তিকাৰি আপোনাৰ জ্বৰ তৰৰ পৰাই মানে হেৰি কৰি থাকে ন'।
কি কে কি যে কাই সিহঁতে জন্তুকেইটাক মাৰি পেলাই
তাকেহে অ'। ইমান মানে হেৰি আৰু। আৰু গড়ৰ খৰ্গৰ কাৰণে ইমান। চিকাৰ কৰে ইহঁতে।
সেইটোৱে কৰো চৰাই চিৰিকটিবোৰে বিদেশত লৈ পেলাই বেচে সিহঁতে।
এ'। মোৰ কিবা কিবি হেৰি আৰু সিহঁতৰ বিশ্বাস যে, গঁড়ৰৰ হেৰি দি কিবা ঔষধ বনাব পাৰে সেইবোৰে আৰু
সেইটোৱে ব্যৱহাৰ, ব্যৱহাৰ কাৰণে।
উ', ব্যৱসায় লাগে।
বাকী ভাত পানী খোৱা হ'লনে নাই
ভাত পানী এইবোৰ খালো দে'। আমাৰ ইয়াত মইতো বৰ্তমান ৰুমত থাকো এতিয়া। নিজে বনাই খাইছোঁ। তই এনেকে আছনে কি?
অ', মই হেৰি এনেকে ৰুমতে আছো বাৰু মই। বাকী মোৰ ভাত বনোৱা মানুহ এনেকে আছে বাৰু ৰাখা।
আচ্ছা, আচ্ছা।
মানে আমি তিনি, চাৰিটাই মিলি মানে ৰাখিছো আৰু হেৰি খুৰী এজনী আহে আৰু বনাবলৈ আহে ভাত এনেকে।
নিজৰ অছে এই আগত মানুছটো কৈছিলে আজি হেইটো পাহৰি মানস হ' কৰ্কচাদ
মানসে যোৱা নাই
যাবি যাবি তাৰ বাঘ কেইটা একদম ডাঙৰ, ডাঙৰ পুৰা মজা লাগে চাই পেলাই। তাতে সৰু বাঘকেইটা দেখিছিল সৰু বাঘকেইটা তাত বিশ্বাসে নকৰি ইমান মৰম লাগে মেকুৰী পোৱালীৰ নিচিনা। সৰু বাঘকেইটা বাচ্ছাক কেই বাচ্ছাকেইটা বাছত ডাঙৰ হয় থাকিলে উম।
মাজে মাজে হেৰিয়াত কেইটামান ভিডিঅ' চিডি' এনেকে দেখো বাৰু ভালেই লাগে খালি এনেকে ল চকুৰে দেখি পোৱা নাই আৰু।
খিকেট্ৰ
বাকী এনে ফুৰা ফুৰিছে তাকে অকন এনেকে আকৌ মানে কথাটো মন কৰিলো মানে আকৌ এবাৰ যাব লগগীয়া মন গৈ আছে দেই এতিয়া।
অ', সেইটো হয় বাৰু ব'ল হ'লে আমাৰ এইটো নেক্সট বন্ধত অহা বন্ধত মানে যাওঁ ফুৰিবলৈ ক'ৰবাত।
পাৰি দেই। কাম কৰিবিচো আমাৰ কুলৰ লগৰ কেইটাক এবাৰ সুধিচাং সিহঁতো ও ও যায় নেকি?
অ অ আমাৰ আগস্কুলৰ এইকেটাকো সুধিব পাৰি, এ ম ম মই-মই কৈছো গলে ই ই কাজিৰঙাই যাব। কাৰণ তয়টো ও চাগে গৈচ যোৱাবাৰ, কিন্তু চাগে চব জেগাটো চোৱাকে ভাকে চোৱা নাই, মই তিয়া হে একে টো কাৰ? লগৰক এটাক যে আৰু ভাল লাগিব। পৰিয়াল লগতনো কি আৰু চবেই নানাই গৈ লাগিব ইফালে লগৰ এটা হ'লে অকণমান চাৰি হাজাৰ টকা
উম নাই নাই ঠিকেই ঠিকে সেইটো যোৱটো কৰিব লাগে দেই আকৌ এবাৰ মানে যি যি আমি যোৱাবাৰ চাব নোৱাৰিলো সেইটো চোৱাও হৈ যাব লগৰ কেইটা তাত ফুৰাও হৈ যাব।
বাৰটা আজিকাল বৰ ব্যস্ত হৈ আ হৈছে নেকি
বৰ ব্যস্ত বুলিব সেই পঢ়া শুন অকমান হেৰি হৈ থাক বাৰু
পঢ়া শুনাই তেনেহলে
সেইটো আৰু দিব লাগিব সেইটো সময় আৰু সেইটো উপাই নাই।
মই এনেকৈ চলাই আছো বাৰু
তাৰ মাজতে ফুৰা চকাটো জৰুৰী বাৰু হয়টো অকমান
আগত যিমান ফুৰিছিলো এতিয়া ইমান নায়েই তেনেকে সময় নাপাব
নিজতে আগ নিচি নল অ'।
অ', কি?
আগৰ নিচিনাই আছেনে সলনি হৈছে তই?
অ', আচ্ছা অকণমান স্বাস্থ্যটো অকমান ইপিন সপিন হৈছে বাৰু খখি অকমান।
হয় হৈছে ন
অ হৈছে হৈছে তাকে
একো নাই অ', এইটো সময় হৈ চবৰে। যিহেতু গাৱৰ নিচিনা আৰু গাঁৱৰ নিচিনা ক'ত পাবি
গাঁৱৰ নিচিনা পৰিৱেশ নাই আৰু সেইটো সঁচা কথা আৰু
গাঁৱত দিয়ে মায়ে আমাক আল পকে বনাই দিয়ে।
তাকে ঘৰত মাৰ হাতৰ খাদ্যয় আৰু ইয়াত আহি পেলাই এনেকে অকমান খাদ্য পাতি খেলি- মেলি হয় আৰু। পানী চানীও সলনি হৈছে।
খাদ্য বা মই মোৰ আইতাৰ খাৰলে মন পৰি গল নহয়
অ', খা দেই খাৰ বহুত ভাল লাগে দেই। মোৰো অ বহুত প্ৰিয় খাৰ
প্ৰতিটো কাৰণত লাগিবই মুঠতে আৰু
অ সেইটো লাগিবই দেই
খাৰ খোৱা অসমী এনে নাপাই নহয় আমাৰ।
হয় অসমীয়া হৈ খাৰ নাখা হয়টো অসমীয়া হৈ খাৰ নাখালে কি হ'ল আৰু এইটো কি অসমীয়া আৰু এইটো
ঠিকেই ঠিকেই মই বাৰু এই চাই এটা ফোনতে পাইছিলোঁ বাৰু মই খাৰৰ বোলে বহুত গুণ আছে চাইণ্টিফিকেলি
অ সেইটো বহুত মানে হেৰি কি কয় ঔষধি তত্ত্ব আছে তাৰ
সেইটোৱে বাহিৰা মানুহে আকৌ চাই পেলাই ঘণ কৰে কিয় বোলে এইটো পুৰা খানা হয়
সেই চাই সেইটো আৰু মানুহৰ হেৰিয়াৰ ওপৰত ন বেলেগ বেলেগ মানুহে বেলেগ বেলেগ বহুত কথা কয় এইটো খোৱা মানুহ নিজে হে জানিব এ কেনেকা সেইটো আৰু কি কি তাৰ গুণ আছে
ঠিকে, ঠিকে।
উম।
আৰু যে মানছতো গ'লো ঙ কৰো তাৰ মুঠতে আৰু পহা পন্থ যিয়ে নহওঁক উনা মৰ আজি
তাকে অহা বন্ধত কাজিৰঙা যোৱাটো ফিক্স দেই তেতিয়ো আৰু ফিক্সে এতিয়াই কৰিলো আৰু
অ', সেইটো আৰু ত আমাৰ আগৰ লগৰ কেইটাক শুনাপুনি
অ লাগে লাগে অ সুধিম সুধিম দে অ অ অ বাকী বাৰু এনেই তয়োতো আহিবিয়ে চাগে নহয় কেইদিন ঘৰলৈ
মই চাই লওঁ যদি সময় ওলাব পাৰোঁ আহিম আৰু গাঁৱত একেলগে পঢ়িম আৰু হয়ানে
উম উম
বাৰু এতিয়া এতিয়া কি কৰিবি সুবি নে কি তই
এতিয়া তাকে শুও নেকি অকণমান গাটো মানে আজি ভাগৰি আছো বহুত
ভাগৰ লাগিয়ে থাকে ন গোটেই তাতে ল তাকে দে দে তেলে হলে উ দে হ'ব দে ৰাখিছো